হেল্ল' কি কৰি আছা ভাইটি
কি কৰি আছা মানে অলপ আগতে উ উঠিলো আৰু সেইটো এনে এনে কিবা কিবি কৰি আছো এতিয়া এক প্ৰছে হাঁ হাঁ
খেলা চাইছা নে কি ৰাতি
ৰাতি খেলা চাও নাই আজি তাৰমানে শুৱাটো দেৰি হৈছে আজি বাৰটা এটা বাজিছে এনে খেলা চোৱা নাই আৰু
হয় নেকি
পিছে কি কৰি আছা তু
এই ফিল্ডত অলপ খোজকাঢ়ি আছো
অকলে
অকলে নহয় আছে পাঁচ ছয়জন।
অহ। পিছতো চাহ পানী খোৱা নাই বোলে চাহ তাহতো খোৱা নাই এখন খাম অলপ পিছত।
হয় নেকি অ ক্ৰচেট পিছত। কিমান দূৰ
ক্ৰচেট হৈছে ৰ কালি মোটামুটি পাৰিছো কালি কৰিব।
বাপৰে।
আৰু মাজতে পাহৰি গৈছিলে না কালি গৈ পেলাই দেখাই দিছিল আৰু বাইদেৱে। সেইটো আৰু পাৰিছো আৰু কালি টেনচন নাই আৰু এতিয়া।
মেমে দেখাই দিছে উম উ।
টেনশ্যন নাই আৰু এতিয়া।
আহ পইচা কমাব পাবি আৰু বেছি বেছি কাপোৰ বিলাক
এ কত পইচা কামাব পায়। আৰু কিমান গিলা আছে।
পিছত কালি কালিতো ক্লাবত আহিছিলা না তুমি।
আহ
তোমাকচোন দেখাই পোৱা নাই মই।
উ মই আছিলো
অ অলপ বেলেগ চাইডত আছিলা ন।
উম কালি প্লেনিং হল যে কিবা কি কয়। এ গৰম বন্ধত তেৰ তাৰিখৰ। পৰা বিশ তাৰিখলৈকে কিবা হ'ব।
কি হব চমাৰ ভিকেষণৰ কিবা নেকি অ অ কিবা কি খালি অকল পৰা আ ন কিবা আৰু খেলা চেলা খেললে মানে সেইবিলাকো হ'ব আৰু।
তাৰপিছত পঢ়াতো থাকিব আৰু ফাৰ্মিঙৰ ওপৰত থাকিব। আৰু থাকিব বহুত ধৰণৰ কিবা কিবি। তাৰপিছত কলা সংস্কৃতি আমাৰ জাতিগত গান গোৱা। কুইছ এইবিলাক চব থাকিব।
পি জুলাইৰ কেই তাৰিখৰ পৰা কুলি।
তেৰ
তেৰ তাৰিখ লৈকে বিশ তাৰিখ ন।
অঁ
এসপ্তাহ হবত
এসপ্তাহ।
অ অ অ জুলাই মাহৰ আজি আজো কেইমাহ জুন মাহত শেষ হোৱা নাই এতিয়াও না। দুদিন তিনিদিন মান আছে নেকি এটো কি মাছ থাকে এক পিছ যায় নেকি।
ত্ৰিছ
মাতো
ত্ৰিশ
অঁ অঁ ত্ৰিছ
উম
পিছে যে আপুনি যে ফিল্ডত আছেৌ দৌৰেছেনে নাই।
দৌৰা নাই এখনো দৌৰাাম অলপ পিছত।
উ।
আজি ৰ'দ নাই বঢ়িয়া।
ফিল্ডত কি ফিল্ডত আজি মানুহ আহিছে নহা নাই।
পাইছে কম আজি ৰবিবাৰ না।
অ আজি তাই কোনোবে কোনোবাই ৰেষ্ট দিয়ে নহয় সেইটো কাৰণে কম পাই চাগে।
উম আজি ৰেছ চবৰে ভাগৰ লাগছে।
উম উম উম। পিছত কোৱা আৰু কিবা কিবি হা।
উম ক্ৰছেটৰ কালি মানুহ কিমান হৈছিল।
পচেটৰ কালিতো মানুহ ভালেই হৈছিল ভালে কেইজনমানে হৈছিল।
এনেকেই।
অ আগত চাই আৰু কালি বিচিছে মানুহ অলপ।
অ আহ।
তোমাৰ তোমাৰ মাৱা আহিছিল দেখোন তাতে।
অঁ আহিছিল। ঊন বিশজন মান হ'ব না।
আ হা।
বিশজন মান হ'ব না।
অ বিশজন মান হুব।
অ আচ্ছা। ঠিকেই আছে। শিকাব গৰম বনত আৰু বেছিকে শিকাব ৰেগুলাৰ।
উম উম উম। আৰু আৰু কিবা হেৰি বোলে আজি আছে বোলে আৰু আজি যাব দিছে চোন।
অ আজিও আছে অ অ।
আবেলি হ'ব নেকি চাৰে তিনিটা মানত অ। বোলে কিবা আজি যিবিলাক কামত বোলে কিবা গছ।
অ দ কিবা কয় নটা বজাত আহিব গছ পুলিলৈ। গছপুলি মানে ফুল গছ আছে ন ঘৰত।
অ অ অ।
লৈ আহিবি।
সেইবিলাক ৰুব নেকি আজি।
অ বিপ্লৱকো মাততি।
উম।
এই ফুলগছ পাৰা যিকোনো ফুল গছ আনিলেই হ'ল।
হয় নেকি।
উম্।
গছৰ পুলি, ফুল গছৰ পুলি হলে হ'ব।
ক'ত। চব বঢ়িয়াকে সজাম ক্লাবখন।
অ হয় নেকি।
দেখনে দেখাত ভাল লাগিব আহিয়ে ভাল লাগিব মানুহ আকৰ্ষিত হব। ছোৱানি ছোৱালী বিলাকক। কৈছো কি কয় আনেনে নাইবা।
অ আনিব আনিব পাই চাগে।
হম। পিছত কামাখ্যা যে গৈছা কি কি চালি।
কি কি খালো মানে তাতে ভাত খাইছো। আৰু কিবা কিবি খাইছে আৰু জুচ তুচ।
ফ্ৰীতে
অ ফ্ৰীতে দিছে ন এইটোয়ে ফ্ৰীতে দিছে আৰু তাৰ পিছত আহোতে দুতনৈ দুনৈত ত ভাত চাত খাই আহিছোঁ আৰু হোটেলত
হয় নেকি অ
কি কষ্ট হৈছে নে সেইদিনা কামাখ্যাত যোৱাতে বহুত মানুহ আৰু ট্ৰেৰেনতো পুৰা তিনি ঘন্টামান থিয় দিয়ে গছো বহিব পৰা নাই আৰু যি মানুহ ভিৰ
অ তাকেই
উম
ট্ৰেইনতো কি বহিব পৰা নাই যোৱাতে
ট্ৰেনত বুহিব পৰা নাই যোৱা তঠিয়ে হৈ গৈছো যি ইমান মানুহ
অ আৰু আহোতে
আহোতে পুৰা আহোতে অলপ ভাল লাগছে অলপ ঘুমাই আহিছো আহোতে শুই আছো
হয় নেকি
উম
অ
আৰু যি গোন্ধাই ট্ৰেনৰ এইবিলাক কিবা
বাথৰুম বিলাক
উম।
তাকেতো হ বহুত মানুহ গেছি যে।
উম তাতে পুৰা বছৰে বছৰে কিবা মানুহ হেৰি গাড়ী থাকে পায়ে চাগে না।
উম মোবাইলো চাই যে আৰু মবাইলত চাই চাই বাজি থাকে।
বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে চাবলৈ না।
এইবাৰতো বহুত মানুহ হৈছিল উম নিউজত দি আঠ লাখ মানুহ হৈছিল বুলি।
টোটেল আঠ লাখ নেকি?
অ
অ
অ ইমান মানু্হ লেতেৰা।
পিছত ঘৰত কেতিয়া যাবি?
যাম আঠটা আঠটা মানত যাম।
অ আঠটা চোন চাৰে আঠটা পাৰ গছেচোন আঠটা বাজবই আৰু
অঁ
উম
আঠটা মানত যাম ঘৰত
অ অ। খবৰ
খবৰ ভালও বেয়াও দুটা
হয় নেকি?
উম
অ।
পিছে গাৰ্লফ্ৰেণ্ডৰ কি খবৰ?
গাৰ্লফ্ৰেণ্ডৰ খবৰটো ভালেই।
হয় নেকি?
হয় হয়।
ক'ত ঘৰ?
ঘৰতো হয় গণেশগুৰিত।
হয় নেকি জাগাটো ভাল সাৱধানে থাকিব দিব উম ৰাতি ঘৰৰ পৰা ওলাব নিদিবা।
অ অ তাতে কি সাংঘাতিক জেগা নেকি তাতে এই গণেশগুৰিত।
সেই জাগাটোৰ নাম কব নালাগে।
কি তাতে কি গৈছিলে নেকি আপুনি?
যোৱা নাই যোৱা নাই। শুনিছো।
শুনিছা নেকি?
উম।
পিছত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ ভাল? নাই সেইদিনা মই মই তোমাক দেখা পালো।
ক'ত?
কৰ'বা পাৰ্কক দেখাই পাইছো দুটাৰ পৰাই একেলগে ফটো উঠি আছা। পুৰা পেৰাই আছা দুইজনে খোজ কাঢ়ি কাঢ়ি
আমাৰ ফেলে চোন পাৰ্ক নাই।
কি পাৰ্ক এ নাই ক'ত বা গুছা তুমি পাৰ্কত মোক দেখা দেখা কিবা যেন দেখা দেখা সেনেকে কোৱা লাগিছে আৰু মনত
হয় নেকি?
পুৰা ফটো এটা দেখোন পুৰা দুটাই একে লগে খাই পাই আৰু তহঁতৰ লগত
উম হম বিয়া খাব আহিবি
ইনভাইট কৰিলে যাম মাতিলেহে যাম নামাতিলে কেনেকে যাম
নামা মাতিলে আহিবালে ক
কিয় যাম না মাতিলে মাতিবা লাগিব তাৰ পিছত বিয়া যে গলে বিয়া খাব আহিব বিয়াত তাৰ পিছত কি খোৱাবি?
গাহৰি আৰু
অনলি গাহৰি নেকি?
উ আৰু এতিয়া হব
কোনড এতা মইনাটো
উম।
উম।
পাম নাই তোক টেনচনক কিলৈছে হা ৰাতি ডেন্ঞ্চ হব অ ৰাতি এতিয়া দিনত নহয়
উম।
দিনত এইবিলাক নহয় ৰাতি খাই সোমাই থাক কি কৰে কৰি তাক দিনত হলে হলে চলে চাব না
অ হবতো ভল আছে
উম। তাকেই আমাৰ পৰিৱেশটো ভাল নহয় না
উম উম।
যাতে হ'লে চবেই
উম উম উম উম হয় হয় পিছত আপুনি হেৰি কিবা বোলে কিবা বোলে মোবাইল এটা কিবা কিবা এপত বোলে কিব কি কৰি আছে বোলে আপুনি
এনে কিবা টেষ্ট কৰিব লাগে বোলে ন মেছেজ পিছত এতিয়া আপোনাৰ কিমান কেইটা মানুহ কেইহাজাৰ মান হল
নাই বেছি হোৱা নাই।
এনেতো তোৰ মিনিমাম সাত হাজাৰ ওচৰতো যাই পাইছে পাই থাকে
উম সেনেকেই আৰু অলপ চা নাই এইকেইদিন
অ অ তাৰ মানে কি দহ হাজাৰতটো কমপ্লিট কৰি এ দিবা নেকি
উম তই কিমান হৈছে
মই হবো তিনি চাৰি হাজাৰ পাৰ হৈছে পাঁচ হাজাৰ পায় যাই পাই এনে সনেকা হৈছে আৰু আজি যাই পাব
উ একদিনত কিমান কৰ পাঁচশ
এইনে একেবাৰে কোনদিন বা যদি ভাল কৰি মন লাগে মন দি কৰো। পাঁচশ হয় কি কোনোবা দিনা হাজাৰো হয়।
অ অ।
চেষ্টা কৰলেতো পালি এদিনত পাঁচ হাজাৰ কৰিব হা
অ আলচি লাগে না
আলচি লাগে অলপ কিবা কৰোতে কৰোতে একদম বিৰক্তি লাগে যায়
উম উম উম মানুহ হিংসা লাগি থাকে
উম
আজি ৰ'দ চদ ওলা নাই না
আজি ৰ'দ চ'দটো ওলোৱা নাই কিবা ডাৱৰীয়া ডাৱৰীয়া হৈ আছে
উম পানী আহিব নেকি
পানী আহিব পাইছে চাগে এতিয়া নাহিলে ডিফে বাৰ ডিফেৰাত দুপৰীয়াত আহিব পাই থাকে
উম ফুল গছ আনিলেই বিচনা ফুলে গছ আনিলে পেপাৰত বান্ধি আনিবি মাট বিলাক অলপ লাগি লৈ নহ'লে মৰি যাব উম
পেপাৰত বান্ধি আনিব লাগিব ন
উম নহ'লে দিগদাৰ হ'ব ন পৰি গলে মাটিত নহ'ব পিছত
উম উম উম
ভালকে লাগাব লাগিব না
হয় হয়
দাই কেইদিনি বা পিছত ফুল দিব
ক্লাবৰ কি চাৰিওফালে লাগাব নেকি ফুল বস্তু না বাহিৰতো লগাব না ভিতৰতো লগাব
ভিতৰতে ক্লাৱ ভিতৰতে চাৰিও ফালে